আহ, কি কৰিছা?
এয়া আছো এনে গান এটাকে শুনি আছোঁ।
আহ, কি গান শুনিছা?
হেল্ল'।
অ', কিহৰ গান শুনিছা?
উ। আজি এ এনেই ইউটিউব টো লগাই তোমাৰ এনেই পুৰণীয়া গান এটা শুনি আছিলো। পুৰণি একদম পুৰণি গান।
অঁ, অঁ।
আগৰ গায়ক সকল, মানে আগৰ পুৰণি পুৰণি গায়কসকলে, এতিয়াৰবোৰ নহয়, আকৌ পুৰণি গায়ক সকলে গোৱা গান বোৰ শুনি আছিলো।
অঁ, অঁ।
একদম মানে এতিয়াতকে বহুত ভাল আছিলে ন'। অৰ্থ প্ৰকাশক গান আছিলে একদম।
উম, তেতিয়াৰ গানবোৰৰ সোৱাদেই সুকীয়া।
সোৱাদেই সুকীয়া। এ
আৰু কিবা, এতিয়াৰ যিখিনি গান তাৰ অৰ্থবোৰ, কিবা মানে অৰ্থ নাই, নাই, নাই, এনে গাব লাগে, শব্দ মিলাব লাগে, মিলোৱাৰ নিচিনা কিন্তু আগৰ গান শুনিলে শুনি থাকিব মন যায়। মোৰ পুৰণি অসমীয়া গান বোৰ বৰ ভাল লাগে গম পোৱা নে, মানে বিশেষকৈ তোমাৰ এই ভূপেন হাজৰিকাৰ গান শুনিলে যে মনটো পুৰা শান্তনা পাই, তেওঁ অসমীয়া সংগীতৰটো অন্যতম মহান শিল্পী হিচাপে তেওঁ মানে পৰিচিত, গণ
হয়, হয়, মানুহে মানুহৰ বাবে মানে গানবোৰ আজিও মানে, সেই গানটো যে মানুহে মানুহৰ বাবে গানটো আজিও মানে সমান প্ৰাসংগিক।
হয়, হয়, সেইটো, সেইটোয়ে মানে তোমাৰ উ, যেনেকে মানে গীত বোৰ গাই গৈছিলে, তেনেকেই মানে আমাৰ এতিয়া অসমখন মানে তেনেকুৱাই হৈ আহিছে। তেওঁলোকে আগতে, ক তেওঁলোকে মানে আগতে গম পাইছিলে অসমৰ বিষয়ে, সেইকাৰণে তেওঁলোকে জৰিয়তে মানুহ খিনিক মানে সজাগতা কৰিবলৈ গাইছিলে, কিন্তু মানে এতিয়া সে সেই খিনিয়ে হৈ আহিছে মানে তোমাৰ, এতিয়াতো একেই হ'ল ন', মানুহে মানুহৰ বাবে
মানুহে মানুহৰ বাবে, অ' সেই গানটো তোমাৰ মানুহৰ গীতবোৰত সমাজ আৰু তোমাৰ ধৰা মানুহ আৰু মানৱতাৰ কথা থাকে ন' মানুহ মানুহে মানুহৰ বাবে গানবোৰ যেতিয়া তোমাৰ কিমান কি কিমান তাৰমানে গালেই তোমাৰ কিবা এটা ভাল লাগি
ভাল লাগি যায়, অ', ঠিকে কৈছা আৰু তুম তোমাৰ উম, উম, জয়ন্ত হাজৰিকাৰ গান বোৰ কেৱল ভূপেনদা নহয় মানে জয়ন্ত হাজৰিকা গান খিনিও তেনেকুৱা, অসাধাৰণ মানে তেওঁৰ খ ধৰ যে এটা বেলেগ মানে মাধুৰ্য্য আছিল।
হয়, হয়, ঠিক কৈছা আৰু সেই খগেন মহন্তও তেনেকে পাহৰিব নোৱাৰি নহয়, কওক খগেন মহন্তৰ গান বোৰ খুব ভাল লাগে ন'।
অঁ, তেওঁকনো কেনেকৈ পাহৰিব পাৰি? তেওঁ বিহু আৰু লোকগীতক যে ঘৰে ঘৰে জনপিয় কৰি তুলিছিল।
আছিলে অ,
তাকে বিহু এতিয়াও বিহু লোকগীত খিনি।
উম, তেওঁৰ গান বোৰ শুনিলে তুমি চোৱাচোন অসমৰ মাটি সংস্কৃতি আৰু গাঁৱৰ পৰিবেশ বোৰ মানে অনুভৱ মান মানে গাই থাকিলে গান টো অনুভৱ হৈ থাকে।
হয়, হয় তেওঁলোকৰ মানে আগৰ যিখিনি মানে গায়ক আছে শিল্পী। ম, আছিলে তেওঁলোকৰ প্ৰায়বোৰ গান আমাৰ অসমীয়া চহা জীৱনৰ মাটি খেতি। টি, সংস্কৃতি সেইবোৰক লৈয়ে লিখিত আছিলে প্ৰায়।
এতিয়া ধৰা। আইতা আইতা আমাৰ ঘৰত থকা আইতা সদায় কয় আগতে ৰেডিঅ' পুৰণি অসমীয়া গান বোৰ শুনিবলৈ। মানুহে অপেক্ষা কৰি আছিলে মানে। এ, ৰেডিঅত কেতিয়া গান দিব ধৰা খগেন মহন্তৰ গান কেতিয়া দিব। বা ভূপেন হাজৰিকা গান কেতিয়া দিব।
হয় হয় আগতে তোমাৰ মনত আছে নে নাই জানো ৰেডিঅ'টো আমি শুনিছো ৰেডিঅ' তোমাৰ। হেল্ল, ৰ'দালি বুলি এটা অনুষ্ঠান আছিলে। এই, মানে এইটো তোমাৰ হেৰি অনুষ্ঠানতটো মানে তোমাৰ এনেকুৱা অ, অ অনুৰোধ কৰিব লাগে মানে গান গাবলে এ ক'ব লাগে আৰু এনেকে মই আমোকে কৈছো মোৰ কাৰণে আমুক, আমুক গান, গানটো। টো, লগাই দিবচোন বুলি অ, কিন্তু সেই গান বোৰ ইমান ধুনীয়া আছিলে। আৰু তোমাৰ ৰেডি'অত এই নাটক যে দিয়ে আছে। নাটক বোৰ আমি ৰখি থাকো নাটক দিয়ালে আৰু প্ৰতিটো। অ, প্ৰতিটো মানে তোমাৰ হেৰিয়ে ভাল লাগে। খণ্ডটো ভাল লাগে আৰু প্ৰতিটো অনুষ্ঠান। সানে কিবা ভাল লাগে কবিতা হওঁক কবিতা দিয়ে তাত কবিতা আবৃত্তি হওঁক বা গান হওঁক।
গান হওক অ, সেই সময়ত তোমাৰ মোবাইল ইণ্টাৰনেট নাছিলেই নহয় আৰু। কিন্তু সংগীতৰ প্ৰতি মানুহৰ ভাল পোৱা কিন্তু বহুত। সেই সময়ত যদিও তোমাৰ মোবাইল বা ইন্টাৰনেট নাছিল তেতিয়া তোমাৰ ধৰা সংগীত। প্ৰতি মানুহৰ বহুত মানে ভাল পোৱা আৰু গভ মানে গান এটা ৰেডি'অত আহিব কেতিয়া শুনিম, কেতিয়া শুনিম, মানে অপেক্ষা।
এনেকুৱা লাগি থাকে আৰু অ, সেইটয়ে এতিয়া মানে যি। যিখিনি ল'ৰা ছোৱালী নৱপ্ৰন্মখিনি তেওঁলোকে দেখোন আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ গীতেই হওক বা ভূপেন হাজৰিকাৰ গিটেই হওক। আহ বা বিচনো প্ৰসাদ ৰাভা গিটেই হক সেইতেই হওক উম তেনেকুৱা তেওঁলোকৰ গান খিনিক ইমান মানে। হেৰি নকৰে মানে। আঁকোৱালি ল'ব নিবিচৰা নিচিনাকে থাকে মানে তেওঁলোকে। বু, চিনি নাপায় মানে এতিয়া যদি সুধো নহয়। কাৰাবাক যে জুবিন জুবিন হ কথা কোৱা নাই নেকি জ্যোতিপ্ৰসাদ আগৰৱালাৰও গান এটা গীত এটা গোৱাচোন বুলি তেওঁলোকে নাজানো বুলি কৰিব কিন্তু তেওঁলোকক যদি এতিয়া কওঁ আমাৰ নতুন যিখিনি মানে নতুন শিল্পী সকলৰ গান বা। উ, নীল কাষেই হওক বা ভিবুকাজ্যাপেই হওক বা। কুচুম কৈলাছেই হওক তেওঁলোকৰ গানটো কিন্তু উধৰপা উধলে গোটেইটো মুখস্থ। আমি আ অ, আমি অসমীয়া হৈ পেলাই যদি আমাৰ শংকৰদেৱৰ বৰগীত বা। মাধৱদেৱৰ নামঘোষাকে ধ বা জ্্যোতিপ্ৰসাদ আগৰৱাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ। গীত এটিকেই হওঁক আমি যদি অসমীয়া হয় মানে নিজে নাজানো বা আমি। অ, আমি তেওঁলোকক। মানে কি শিক্ষা দিছো মানে আমি অসমীয়া হৈ পেলাইো আমি, আমাৰ লাজ লাগিব লাগে।
হয় হয় এতিয়া ভূপেন্দ্ৰ সংগীত ল'ৰা ছোৱালী বিকয়ে তোমাৰ ভূপেন্দ্ৰ সংগীত নাগায়।
পচ মেডিলত যে
এইবিলাকত নাদনিকি তেনেকে নাগায়েই, তথাপি এতিয়া তোমাৰ এতিয়া যিমানেই নতুন গায়ক থাকে হেল্ল' শুনিছানে? এতিয়া যদিও হেইবোৰ গায়ক বহুত আহিছে তে মানে তথাপিতো পুৰণি গায়কসকলৰ মানে গানৰ মূল্য কেতিয়াও কম নহ'ব। আমাৰ মাজত যিমানে পুৰণি, হয়। এতিয়া যিমান নতুনকে এতিয়াতো কিমান তোমাৰ নতুন নতুন গায়ক ওলাইছে ধৰা, তথাপিও পুৰণি গায়ক কৰ মাজত সিহঁতৰ মূল্য মানে কম মানে তেওঁলোকৰ মূল্য কম নহ'ব কিন্তু।
তেওঁলোক তেওঁলোকে দি থৈ যোৱা সেইখিনি আমাৰ আমাৰ মানে এ, সংস্কৃতি কিন ফালৰ পৰাই হওক বা চহকী কৰি ৰাখিছে মানে আমাক। সেইকেইদিন
সিহঁতৰ গানবোৰ শুনিয়েতো এতিয়া তোমাৰ সিহঁতৰ গানবোৰে আগৰপৰা শুনি শুনি তোমাৰ এতিয়া ধৰা এতিয়া যিবোৰ গান ওলাই আছে, এতিয়া এতিয়া গানবোৰৰ কোনো মানে সুকীয়া মান একতা নাই। এতিয়া মানে শুনি শুনি তোমাৰ গানটো শুনিলে শুনি থাকিব মন
শুনিবলৈ মন যায়। আৰু এতিয়া মানে এনেকুৱা কিছুমান গান তোমাৰ অ' ডাঙৰ মানুহৰ লগত বা পৰিয়ালৰ মানুহৰ লগত একেলগে বহি শুনাৰো উম, উপযোগী নহয় মানে।
উপযোগী নহয়, এনেকুৱা মানে তোমাৰ শদ ব্যা ব্যৱহাৰ কৰিব সেই শব্দটো মানে তুমি ডাঙৰ মানুহৰ আগত শুনিলেও যেন বেয়া, আনিছে মানে এ, অকমান মানে ধৰা ভাল নালাগে আৰু।
উম, আৰু এনেও এইটো তুমি মন কৰিছানে নাযা হেনো, এইটো গুৱাহাটীত এটি অনুষ্ঠান হৈছিলে তাত তোমাৰ প'চমেলন বুলি কোনোবা এ মানে বিখ্যাত গা-গায়ক আহিছিলে দেই ইংৰাজীৰ কোনোবা গায়ক। ছাগে মই ইমানো নাজানো ক'ৰ কি হয়, সেই গায়কজনৰ উ, গায়ক জন যেতিয়া আহিছিলে তেতিয়া শিশুৰ পৰা মানে তোমাৰ বৃদ্ধলৈকে বুলিয়ে কৈছোঁ আৰু। বৃদ্ধলৈকে মানে ইমানেই মানুহ মানে গোট খাইছিলে বা সি এজনক ৰৈ পেলাই তেওঁৰ গানসমূহকলৈ ইমানেই মানুহখিনি মানে এ, কিবা এক্সাইটমেন্টত আছিলে। এ, মানে তেনেকুৱাকে কিন্তু আমাৰ যদি বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি অনুষ্ঠানত উম, ইমানখিনি হেৰি দেখা-দেখা পোৱা না-নাই নে দেখা পোৱা নাছিল না। কি বুলি ক'ম এতিয়া আমাৰ দেখা পোৱা নাই মানে।
হয় হয়। আজিকালি দেখোন তোমাৰ এয়া বিষ্ণু ৰাভা আদি বি মানে কোলাগুৰু বিছ বিষ্ণুপ্ৰসাদ দেৱৰ দেখোন কিছুমান স্কুলত ধৰা এতিয়া আমাৰ যিহেতু চৰকাৰী স্কুলবিলাকত অকমান এইবিলাক বিষয়ে মানে জ্ঞানটো মানে জ্ঞানৰ পৰিসয় অকণ বেছি। সি কাৰণে এই ব মানে এইখিনি কথা আমাৰ স্কুলত পাতে কি এতিয়া প্ৰাইভেট স্কুলবিলাকত মই অ' শুানাই নাই, বিশ জুন ৰাভা দিৱসৰ বিষয়ে তেনেকে নেপাত এ, ইংলছ মিডিয়ামবিলাকত ধৰা এইবোৰৰ বিশয়ে বুজিয়া নাপাই ল'ৰা ছোৱালী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কি বস্তু বুজিয়ে নাপায়, তেওঁলোকে কিন্তু এইবোৰ এতিয়া তোমাৰ নৱপ্ৰজন্মই শুনিব লাগে। এইবোৰ গীত শুনা মানে উচিত, তেতিয়াহে নিজৰ লগতে ধৰা ভাষ ভাষাবোৰ, নিজৰ সংস্কৃতিবোৰ বা সেইবোৰ বজাই ৰাখিব পাৰিব।
এতিয়া বিশ জুন ৰাভা দিৱস হৈ গৈছে, ৰাভা দিৱসৰ ক'ৰবাত পাতিছে, কৰ'বাত নাই পতা, ক'তো কিছুমানত একো হোৱাই নাই, ছুটি দি দিছে বা স্কুল হোৱা নাই, কিছুমানত তেনেকুৱা কিন্তু সেইটোও এটা অনুষ্ঠান হিচাপে আমি আমিও পাতিব পাৰোঁ কিয় পাতি তিপ নোৱাৰিম। আমাৰ নিজৰ অসমীয়া সংস্কৃতিৰ বাহক তেওঁলোক।
হয় সেইখিনি ধুনীয়াকে পাতিব পাৰি আৰু তোমাৰ আ বৰ সঁচাকৈ দেই মানে ভূপেন ভূপেন হাজৰিকাদেৱৰ মানে তোমাৰ গানবোৰ শুনিলে কিবা এটা এ, অসম আমাৰ ৰূপহী গানটো শুনিলে তুমি শুনি চাবাচুন। কোন মানে, কিমান ধুনীয়াকে অসমাৰ উপহিত তমাৰ মানে, মানে, নাম কৰি বা ইমান ধুনীয়াকে অ', মন‌ চুই যায়, অসম আমাৰ ৰূপহী মানে
সেইটোয়ে মানে, নতুন প্ৰজন্ম খিনিয়ে মানে এই নতুনক তো আঁতৰিবই লাগিব, কিন্তু নতুনক আদৰিবলৈ যাওঁতে পুৰণি খিনিক আমি পাহৰা তো উচিত নহয়, আমি নিজে মানে সেইখিনি, অ', মনত পেলোৱাৰ লগতে নিজে সেইখিনি সংৰক্ষণ কৰাৰ লগতে আমি মানে, নতুন প্ৰজন্ম খিনিকো আমি সেইখিনি সংৰক্ষণ কৰিবলৈ দিয়া উচিত। বা অ', অকল আমাৰ এনেকুৱা হয় যে, উম কোনোবা এজন মহান শিল্পীৰ জন্ম দিৱস বা মৃত্যু দিৱস উপলক্ষেহে আমি তেওঁলোকক মানে মনত পেলাওঁ, বা তেওঁলোকৰ গান এটা গাওঁ বা বক্তব্য কিবা কোনোবাই দিয়ে বা ৰচনা লেখোঁ, কিন্তু আমি এনেও সেইখিনি কাম কৰিব পাৰোঁ। বা সপ্তাহটোত এটা বাৰত আমি স্কুলবোৰত তেনেকুৱা এটা উ, বিষয় বা কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। বা আমি সমাজত, আমি এখন গাঁৱতো সেইটো পাতিব পাৰোঁ।
উম, সঁচাকৈ তেওঁলোকৰ অৱদানবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰিম দেই। কেতিয়াও পাহৰিব নোৱাৰিম মানে নোৱাৰিয়ে তেওঁলোকৰ এটা গান লগোৱাৰ পিছত এই গানটো যেন কাটি বেলেগ এটা শুনিম তেনেকুৱা মন মানে আমাৰ বিলাকৰ বিশেষকে মন নাযায়, আজিকালি প্ৰজন্মতো মন যাব এতিয়া যিবোৰ নতুন প্ৰজন্ম তেওঁলোকৰ গান শুনিলে শুনি থাকিবলৈ মন যায়। অ', দীপালী বৰঠাকুৰ হয়। তাৰপিছত, এতিয়া, এ, ভিতালী গগৈ গানবোৰো মই ইমান বেয়া নালাগে। কিন্তু দেই, তেওঁৰ
খাৰু নালাগে মোকতোতো, এইটো দীপালী বৰঠাকুৰৰ সোণৰ খাৰু নালাগে মোকতোতো শুনিছা? অ', সেইটো মই কিমান দুখ
ইমান দুখ লগা, অ', সোণৰ খাৰু নালাগে মোক অ'
সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই, উম
একদম সেই গানটো শুনিলে, মানে সেই গানটো শুনিলে তোমাৰ মানে নিজৰে কিবা এটা, উম
উম, সেয়া পুৰণি গানবোৰক আমি সদায় সদায় মানে এটা হ'লেও শুনিব লাগে। পুৰণি গান বোৰ আমি মনত পেলাব লাগে, নতুনৰ লগত ইমান ও মিলি যাব নালাগে যে পুৰণি খিন মানে আমি পাহৰি থাকোঁ, এতিয়াতো বহুতে চিনি নাপায়, পুৰণি মানে শিল্পী চিনি নাপায়। পুৰণি শিল্পীৰ গানসমূহ চিনি নাপায়, কোনোবা গান এটা বাজি থাকিলেও এইটো কাৰ গান
আজিকালি এতিয়া তোমাৰ এ যিবিলাক গান বিলাক হৈছে সেইবোৰ লগাই দিয়ে ধৰা নাচে, কিন্তু এতিয়া তোমাৰ এই ভূপেন্দ্ৰ সংগীত লগাই দিলেওটো নাচিব পাৰে।
উম, আৰু পুৰণি বিহুবোৰতো আমি, আমিবোৰ নাজানোৱে প্ৰায়ে সেইবোৰ মানুহে মনত ৰাখিব লাগে।
হয়।
সেই নহৈ মানে গান খিনি মনত থাকিলেহে আমি গায়ক হওঁ, বা শিল্পী সকলক আমি জীয়াই ৰাখি ৰাখিব পাৰিম।
হয়।
তেওঁলোকৰ সত্বাটো আমি ধৰি ৰাখিব পাৰিম।
হয়। সেইখিনি আমি, আমি নতুন খিনি যদিও আমি নতুন গান শুনিব লাগে আজিকালি প্ৰজন্মইতো শুনিবই ধৰা, হ'লেও আমি পুৰণিখিনিও যদি ধৰা, আমি এনেকে অনুষ্ঠান পাতিব পাৰোঁ বা, তেওঁলোকৰ বিষয়, তেওঁলোকৰ গান বোৰ আমি মানে শুনি আওৰাই থাকিব পাৰোঁ ধৰা।
উম, তেওঁলোকৰ এতিয়া এনেকুৱা হ'ব আমাৰ এ জুবিন গাৰ্গৰ গানসমূহ।
এতিয়া তুমি ৰিচেন্ট যি পষ্ট মিলনৰ, তুমি যি পষ্ট মিলনৰ কথা কৈছিলা। সেইটোতো তেওঁ জুবিন গাৰ্গ ঢুকোৱাৰ পিছতে তেওঁ সেইটো প্ৰগ্ৰেম কৰিছিলে, ত' জুবিন গাৰ্গৰ ভাল মানুহে যিমানখিনি তোমাৰ অহ, মানে কৈ আছে ধৰা মানুহে চচিয়েল মিডিয়াত কৈ আছে সিমানখিনি অনুভৱ সিহতি মানে উম, দেখুৱা-দেখুৱাই দিয়া নাই। এতিয়া পষ্ট মেলনৰ ক্ষেত্ৰতে পষ্ট মেলনক যেতিয়া ইয়াত আহিছিলে তেতিয়াতো কোনো মানুহ নোজোৱাকে থকা নাই জুবিন জুবিন গাৰ্গ ঢুকালে বুলি বা কিবা বুলি তেওঁকে পাহৰিবলৈ চেষ্টা কৰিছে মানুহে।
উম।
হয়।
মানে আমি, আমি এনেকে এজনী দুজনী কথা পা